পাই
এইটো নটা হ'লে আৰু এটা লাগে, ইটো দি হ'লে দহটা আৰু।
অ', তে-তেতিয়া হলে হেৰি হল তোৰে ভাল দে আৰু।
দে দে, বঢ়িয়া। এতিয়া মোৰহে, এ, মই এতিয়া বহি থাকিব লাগিব আৰু।
হা? আহিব ৰহ তোৰ সেই, কৈছো যে পিন বক্সত এটো কামটো কৰিবি বোলো হেৰি কি কলি আইিবি খাপৰিছিল
অ, মাইকী মানুহ এটাই, পাক লাহে মাইকী মানুহ এটা বোলে শুই থাকে বোলে। তাতে মানে মানুহ দেখা পালেই ডা লৈ ঘা-ঘাপ মাৰি দিয়ে বোলে।
পাহাৰৰ মাইকি নে কি?
পাহাৰৰে নেকি, মই, সেনকে শুনিছিলো, সেনকে কৈছিল, তাতে।
তাতে, মানে, কি জানে, মানে, অলপ মান, যিমান, মানুহৰ পৰা, ত, অলে, অলে নাই, না, এটা, এটা জাগাত মানে, অলপমান, অকলশৰীয়া টাইপ, হেৰি, ন? ভয়ো লাগে, মাজে মাজে, অকলে-অকলে ওলাই যাবা, ভয় লাগে, স ফুট কেইটা, কি, পিছে দি, কোনে ধৰে কি কৰে, ঠিক নাই, না, সেইখিনি জেগাতো, মানে, গাড়ী-ঘোঁৰা বেছি নাই। মানুহ পাঁচ, মিনিট দশ মিনিটৰ, মুৰে-মুৰে আহে, দৌৰলেও, কিমান দূৰ দৌৰবি?
এটা বস্তু ভাল, মানে, এই, আজিকালি, যেনেহেন এক্সিডেন্ট বিলাক হৈছে এক্সিডেণ্ট বিলাক হোৱাৰ কাৰণেটো, ৰাস্তাত খোজকাঢ়বা নোৱাৰি, ভয় লগা হৈছে, আজিকালি। বুজি পাইছা, না? সেইকাৰণে, তাতে, এটা ভাল, মানে, থাকলি, মানে, সেইটো, সেয়াৰ এক্সিডেণ্টৰ ভ কিন্তু, এটা বস্তু, ভয়, মানে, মানুহ কম, মেইন বস্তু। এতিয়া, তোৰ লগত, যে লগ আছে , যদি, তোৰ লগত, লগ নাই, নৰা, খোজ কাঢ়বা।
আৰু, মানে, ধৰি লওক, ৰাতিপুৱা, মৰ্ণিং ৱাকত, বহুতেই যায়, মৰ্ণিং ৱাকত যাব পাৰা, হাঁ। তই ভৰ কেতিয়াবা যাব ভয় লাগে। তাতেই চোন এনে
মই, বাৰু, সেইবিলাক শুনা নাই। মই, এটা কথা শুনিছিলোঁ, মোক, এই, মোৰ লগৰ এটায়ে কৈছিল। এই বিজয় আৰু মোৰ, মানে, সি মোৰ ঘৰ ওচৰত থাকে। আৰু সি, সি, মানে, বিজয়, লগত একেলগে হায়াৰ ছেকেণ্ডেৰী পঢ়া। বিজয় যে আছিল, আমাৰ স্কুলত, ত' বিজয়, হুং, বিজয়, বিকি, আহু, কেই তাৰ মানে, বোলে, একদিন, তাতে, বিয়াৰ খাবা গেইছিল। পাহাৰ খানত, এইখেনত নহয়, সিফালৰ খানত, ইউ এছ টিমাৰ খানত।
আচ্ছা, আচ্ছা।
অ', ইউ এছ এ মানত চা মোক কৈছে, কি, পাহাৰত গৈছিলোঁ, ইউ এছ এ মানত চাই, এনেকুৱা মানে, সেই আৰু। তাৰ পাছত, এনেকুৱা দেখখন, হেৰিয়ৰ আহ, গছ এডালৰ তলত, বোলে, বহি পেলাই, খাই আছিল। অলপ সময় পিছত, বোলে, গছডালত চাওঁতে, বোলে, গছডালত এটা বডি এটা লটকি আছে, বোলে। হেং হৈ আছে, বোলে।
উ, আচাই নাই।
তই গম নাপাৱ, আমাক হেনকে কৈছে, আৰু। তাৰচত যেতিয়া তাৰ পৰা বোলে, দচি দৌৰি পেলাই অলপমান দূৰৰ পৰা যেতিয়া চালা সিহঁতে। চাওঁতে কিন্তু সেই হেং কৰা বডিটো নাই তাতে। প্ৰথম যেতিয়া যাই পাইছে নাছিল, যেতিয়া বহি আছিল বহি থাক, অ', বহি থাকাত দেখা পাইছি তাৰ পাছত, তাৰপৰা গুচি আহি, গুচি আহি পেলাই, দূৰৰ পৰা চালা, তেতিয়া নাই। বডিটো, হেং কৰা বডিটো, কি বা নাজনো আৰু।
এ, তাতে বহুত মাৰা কাটা হয়যে, সেইকাৰণে ভয়ো লাগে।
ভয়ে লাগে, সেইকাৰণে এইকেইদিন লগতোও নাই। লগতোৱে যোৰহাট গেইছে। এতিয়া মইতো অকলে যাবা নোৱাৰো সে চাইডে, ত' মই আজিও সি লগততো আহা নাই চাগে। আজিও সি
অ', নৰিদে আৰু সি।
গুনু, গধূলিৰ খোছ কাৰলে ভাল, টোপনিটো ভাল হয়।
আ, তহঁত না দেৰিকে ঘুমা, ত কি টোপনি ভাল হ'ল না।
আৰে দ টুপনি ধৰে হাঁ। টোপনি মাৰবা যাওঁ, মাৰবা যোৱাৰ লগেলগে মই আধা ঘণ্টা, এক ঘণ্টাত মাৰো সাৰ পাওঁ।
সাৰ পাই কি কৰ?
সাৰপাই পেলাই, মোবাইলটো হাতত পৰে। কেতিয়াবা আৰু সেই মোবাইলটোৱে হাতত থাকি থাকি পেলাই মানে অ', হোৱাটছএপটো অনে হৈ থাকে। এতিয়া হোৱাটছআপটো ধৰ মই খুলিলো খুলি পেলাই ষ্টেটাছ চালো কেতিয়াবা সেইখিনিকেই অন হৈ থাকে মোৰ। কেতিয়া ইনষ্টাগ্ৰামটো অন হৈ থাকে, অ', সেনকে শুই
উ।
আৰু ধৰ মাজতে সাৰ পালো, কালিয়ে মোটামুটি তিন চাৰিবাৰ সাৰ পাইছো, একবাৰ পাইছ তোৰ এ, এটা বজাত, তাৰপিছত দুত আঢ়ৈটা মান বজাত, চাৰে চাইত বজাত, চাৰে ছয়টা বজাত, এনকে সাৰ পাইছোঁ। উ, টুপনিতো ভাল নহয় মোৰ।
ম, মই আৰু মানে কি হয়, মই একবাৰ যদি মই উঠলো, শুবা নৰো আৰু মানে এনকে মোবাইলটো চালেতো মানে কি কবি আৰু মানে, নাহে আৰু, মই সেইকাৰণে টোপনি আইলে মই মানে মোবাইল চোবাইল আৰু য যোনে তোনে ফোন কৰ নথাক, ফোন কৰ থাক আৰু মই ঘোমা আৰু।
মানে ফুট
অ', মানে কি হয়, একবাৰ টোপনি ভাঙিল ন নাহে মোৰ টোপনি। আৰু চিন্তা ভাৱনাটো বেয়াই দেচোন। দছটা মান অভাৰ থিংকিং হ'ব তৰ।
বাৰু সেইবিলাক ক্ষেত্ৰৰ পৰা বহুত দূৰত ন তই।
অ'। ইতা, ইতা মানে কেনে এনেকিয়া, নাইট শ্লাইট। নাজনো কি চলি আছে হা, এই যেনে তই মাজত কোৱা যি, এটা এমটিনেচ থাকে না মানুহৰ লাইফ যিমান যে নাজানা কিবা নাই কিবা লাইফটো বৰিং লাইফ আৰু।
উ, নহয়, মানে একো মানে সেইনাই আৰু। পজিটিভ নাই, একো নাই, সেনেকোৱা আৰু তুমি মানে সেইটো বস্তু বুজিছা ন? একো মানে এক্চাইটমেন্ট নাই আৰু লাইফ
অ', এক্চাইটমেন্ট, পজিটিভটো ঠিকেই চলি আছে, দেখা নাইকিয়া বেয়া চলি আছে, ঠিকেই চলি আছে। এনেকা লাগে কিনে মই বদলি গেছো। দু লাইক, যিটো বস্তু আগতে ভাল লাগ চিলা দ, এতিয়া মানে বস্তু পৰা মোক এক্চাইটমেন্ট নেদে, সেনেকা টাইপ। তাৰমানে, এনেকা মই মানে ভাবাত মই কি বস্তু এনেকা যি মোৰ মানে পচন্দৰ কাম মই কৰো যিটো মোক মানে মই চাগে আগৰ দৰে হাঁহি ফূৰ্তিত থাকিম আৰু এনেকা
উম হম ন নহয় মানে বস্তুবিলাক নাই ইটা তই সেই বস্তুটোত উ মানে সেই ফেজত গুচি গেলি ন সেই ফেচ টো মান ইমান বেছি ইজি ফেচ নাছিল তোৰ কাৰণ, বহুত বেছ টাফ ফেচ আছিল ত' সেইটোৰ পৰা ত ওলা হবা কাৰনে বহুত সময় লাগব সেই বস্তুৰ পৰা ভালকে মই ইটো কোৱা নাই মোভ অন বস্তুটো নাই মই কৈছো যে নিজৰ মাইণ্ডত ষ্টেবল কৰিবৰ কাৰণে সেই মাইণ্ডটো ইয়েচ ইয়েচ বহুত সময় লাগবো মোৰ মই মইতো সেইকাৰণে কৈছো যে বেলেগৰ সহায় নলবি এই যে ব মই লনলি ফিল কৰিছো কিবা কৰিছে মই লগ কথা পাতো বেছি হল ন সেইটো হ'লে মানে ত উ চৰ্ট টাইম হে ত আজি ভাল পালি নহয় দুদিন তো একদম হেপি আছ তিনদিনৰ দিনা আৰু চেম বস্তুটো হব। কাৰণ চা ত' মানুবিলাক ফোন কৰিলে এভ্ৰি টাইমো সেই মানুহখিনি নাই পাবি ন ধৰৰ আজি মোৰ মন বেয়া লাগিল মই তোক মই কোনবা এটা মানুহক ফোনলো ফোন কৰি পেলাই সেই মানুটোক বা সেই মানুহ খিনি মই এভি টাইম নাপাও এভি টাইম মোৰ যেতিয়া মন বেয়া হব বস্তু বুজি পা নাই
কিন্তু মানে মোৰ ক্ষেত্ৰত কি হৈছে মানে কি হয়ানে মোকতো মানুহো নালাগে মানে মোৰ কেনে হৈছো জানা না
কেনে হৈছি।
এনেকুৱা মানে মোক এনেকা লাগে কি ব চব বস্তু পৰা ডিটেচ হৈ গৈছো বুজি পিছা চব বস্তু পৰা মানে ইভেন উইঠ মাই ফেমেলি অলচো কি মই ডিটেচ আৰু মানে মই মানে কিয় বা মটো যাবা লাগে দিনটো পাৰ কৰাব লাগে ৰাতিপুৱা উঠি সিটো কাম আছে সেইটো কাম কৰাব লাগে সেইটো কাম আছে এইটো কাম কৰাব লাগে এইটো সটো কৰলো এতিয়া শুুৱা লাগে শু মানে এনেকা আৰু মানে তেলি হেচি আৰু নিজৰ
উম বুজি পাইছোঁ, এনে কনভাৰচন নহয় নেকি মানে উম সেয়ৰ লগত বাৰ লগতে হক কনভাৰচন নহয় মানে তোৰ নৰ্মেল
মোৰ কনভাৰচনচেন সঁচা কথা ক মোৰ কাৰো লগতে নাই ঘৰৰ মানুহৰ লগতো নহয় বাহিৰৰ মানুহৰ লগতে নাই স্কুলত থাকিলি এই বাচ্ছা কেইটা লগত লগতে যিখিনি ভাছিল সেইখিনি টাইমতে আৰু পেও পেও পেও পেও কৰি কিনে খেদেউছো আৰু বাকি আৰু নাই আৰু তাৰপিছত স্কুল খতম হ'লেও মই কাৰো লগত কনভাৰচেন নাই মানে মানে এনেককা কোনোবা আহি কিনে যদি‌একফালৰ পৰা মোৰ লগত ভালকে কথা ত মই ভালকে কথা পাতিম তই গমে নাপাবি কি যে মোৰ লাইফত কিবা চলি আছে মানে এনেকে তোক দেখাম বাট তাৰ পিছত হৈ গল না তাৰ পাছত মে ইটচ লাইক মই মানে এনেককা আহিছো কিবা মান মই ৰবট টাইপত জীয়াই আছো বুজিছ
উম হম বুজি পাইছো মানে একো মানে এক্সাইটমেণ্ট নাই একো নাই বুজি পাইছোঁ, বুজি পাইছোঁ মানে বস্তুতটো চা মই মইতো ক'ত ত' যিমান মানে ধৰ অ', যদি ধৰ বোলে তোৰ মাইণ্ডত বহুত চলি আছে বস্তুবিলাক বস্তুবিলাক সেই বস্তু একস্ৰেছ কৰিব পৰা নাই তেতিয়া মানে বেয়া ক'ব গ'লে ন ইটা ত ই মানে ফেচ টুে ফেচ কভাৰচেন চবতছে বেছি ইজি অপচন মোৰ হিচাপত ফেচ টু ফেচ কভাৰচেন কৰিলি চব বস্তু ওলায় যায় এতিয়া বস্ত এনেকুৱা হৈছে চবৰে লগত শ্বেয়াৰ কৰিব নোৱাৰি বস্ত গিলা এনেকুৱা নহয় আজিকালি যে ধৰ বোলে মই শ্বেয়াৰ কৰিলো মানে এনকে মাইণ্ডত আহে যে ই বাক কেনকে ভাবে বা এই বা এনকে ভাবে বস্তুবিলাক এইবিলাকো আহে ন মাইণ্ডত উ কি বুলি কয় মানে এতিয়াতো মোক কেনকে কয় ক বস্তু বুজি পা নাই আহ মানে ধৰ বোলে তোৰ ঘৰৰ লগতে হওক বা বা ৰ লগত নহয় যিতিয়া ত ই কনভাৰচেন কৰি থাকিবি নহয় এনি যিকোনো মান এইটো নহয় যে তোৰ লাইফৰ কনভাৰচেচন যিকোনো কনভাৰচেন বা এনেকুৱা ধৰ বোলে বা মই তোকে লগ পালো তই মলৰ লগত ফেচ টু ফেচ কি কথা কথা পাতিলি ধৰ সেইকেইদিন ইভিনিঙে তই যেতিয়া কথা পাতিছিলি চাগে অলপমান হলেওতো চেল হৈছিলি লাইফটোত। আমি যে ইভিনিং যে খোজকাঢ়ি আছিলোঁ যেতিয়া কথাবিলাক কৈছিলি।
তোৰ তোৰ বেলেগ এটা ফেজ।
হা, হা?
সিটোতো বোলো বেলেগ এটা ফেচ এতা টাইমতো মানে এনেকা নাই ইমান হেৰি কৰাৰ
নহয় নহয় মানে কিবা ডেভলপমেন্ট আছিল না লাইফত সেইটো সুধছোঁ। মইটো সোধা নাইযে বোলে কি হৈ আছে? ধৰ যেতিয়া তই কাৰোবাৰ লগত তই নিজৰ কথাখিনি শ্বেয়াৰ কৰ্চ কিবা কৰ্চ কিবা ডভলপমেট আছিল ন' লাইফত মানে কিবা ঠিক হৈছিল। বা কিবা ঠিক হোৱা যেন লাগিছিল না সেইটো। চো মই। তেতিয়া বস্তুবিলাক শ্বেয়াৰ কৰিছিলি মোৰ লগত। বা ইভেন বেলেগৰ লগতো, ঘৰটোৰ মানে সেইটো কোৱা নাই ঠিক মানে মই এইটো কৈছোঁ যে মানে ধৰ অলপমান মানে বড মাইনডৰ মানে বেলেছ টাইপৰ ফিল কৰিছিলে বোলে ম কথাখিনি ক বোলে অলপমান ভাল লাগছে কথাখিনি ক মানে শ্বেয়াৰ কৰি পেলাই।
নাই নাই য়াৰ শেয়াৰ কৰি তো ধৰি লও ধৰি ল' তই ধৰ সুধি লাইফত কি চলি আছে সিহঁতেহে জানে। জানে ঠিকেই আৰু হা, নৰ্মেল। এ, কিন্তু মানে পিছত আকৌ মানে এনেকা নহয় কি মোৰ য়াত টেনচন নাই ন' ইটছ লাইক কেনেকা জাইনা। মই মানে বস্তুটো ইমানেই মানে হেৰি কৰি লৈছোঁ কি, লাইক কি বুলি ক'ব আৰু। কি লাগ
কিকি ভাবি লৈছা?
ভাবা নহয় মানে, সেনেকা হয় না কিলাক ঠিক আছে মানে বেয়াটো মোৰ লগতে হ'ব লগা আছে, মোৰ লগতে ঠিক আছে, মোৰ লগতে বেয়া হ'ব মানে মই মানে এৰি দিছোঁ। বুজিছা না নাকি লাইক এনে কি লাইক লাইক মই মানে হপে এৰি দিছোঁ।
অ' মানে এতিয়া এতিয়া যিয়েই হওক আৰু। মই একো ভাবা নাই আৰু। যি হয় হওক আৰু লাইফত। ইমানখিনিতো বেয়া ইমানখিনিতো বেয়া হৈছেই।
আৰু কি আৰু মানে দি থাকা আৰু মানে মই এনেকে কিন্তে মই এনেকা ভাবিছোঁ কি মোৰপৰাতো ৰিয়েকচনে নাপাবিয়ে আকৌ। মানে উ, কালি কিনিৰ মোৰ কালেক্স ধৰি ল ম-মোকে কোবাই ধৰিলেও এনেকে ধৰি লও মৰে কিবা বেমাৰ আজাৰ হ'ব মই ক'ৰবাত পৰি থাকিলোঁ। এই ধৰি ল'ক কেতিয়াবা এনেকা হয় না ধৰি লও তই মানুহ এতিয়া হঠাৎ ধৰি ল' তই ৰাস্তাত খোজকাঢ়ি আছা ত' গাড়ী এখেনে কাষেদি গ'ল ত' ভয় খাই যাবি না। কিলা উমাই কৰি ইমান ওচৰতে। মই মানে আগৰকিলাক একো ৰিয়কচনে নাই। উল্টা মানুহে পাগলা হ'ব, কি পাগল হৈছে নেকি মানে কাষেদি গুচি গ'ল ভয় লাগা নাই এনে
মানে পুৰা প্ৰপাৰ ব্লেংক আৰু।
ব্লেং। পোৰা ব্লেংক, ব্লেংক। মানে মানে চেইম বস্তুটো মোৰ মাইণ্ডত, ইমচনত চব ফালি দিয়ে গিছে, মানে প্ৰপাৰ ব্লেংক। মানে এতিয়া মইতো হাজাৰ বাৰ এটা কথা কলিও বা সেই কলেওঁ মোৰ মাথাটো ব্লেং। মানে এ, এনেকা কি লয় কি আছে আৰু।
হুম।
এ, মানে হবা লাগা, আকতো হোৱাই নাই। সেইগিলাখন যে হৈ গ'ল, সেইগিলাখানটোতো বহুত সৰু কথাই। কোনোবা এৰি থৈ গেল কিবা কথাই এইগিলাখানোতুটো এটলিষ্ট কিন্তুো মোৰ মোৰ মানে এলেকাতে ঠিক আছে। ধৰ সিইটোতকেও বেছি ডাঙৰ এতিয়া মানে কিবা বেলেগ এটা প্ৰব্লেম হোৱাে লাগছে। কিলাইক মানে, মই মানে হেৰেই গৈছো আৰু কি মানে আশাই বাদ দিছো আৰু। একবাৰ দুবাৰ নহয়, কণ্টিনিউআছ। মানে কি এটাৰ পিছত এটা, এটাৰ পিছত এটা এনেকা নহয় কি লাইক এ এদিন ভাল হ'ল এদিন বেয়া এনেকা
উম, মানে, মান, আল্টিমেটলি তোক বস্তুটো এইটোৱে লাগে তোক মানে ৰিফ্ৰেচমেণ্ট লাগে এটা।
মানে মোক কিবা এটা, কিবা এটা ভাল বস্তু লাগে মই দেখা পাওঁৱে ভগৱান, কি যে তুমি আছা, কিবা এটা ভাল হ'ব এনেকুৱাতোই, বুজিছানা?
উম, পাইছোঁ পাইছোঁ, মানে চা এতিয়া যদি ধৰ বুলি কিবা এটা ভাল তোৰ লাইফত খবৰ লৈ আহে ই-ইফেনে মানে ধৰ এইটো ক্ষেত্ৰতো হোৱা নাই মই মানে তোৰ জবৰ ক্ষেত্ৰতো হ'ব পাৰে ত' কৰবাত